হেল্ল' অ
কি কৰিছে
সেয়া অ মানে কি কৰিলো জানা এতিয়া চাহ খালো চাহ খাই পেলাই গ পাই এক্সাৰ দি আছো আৰু ঘৰতে
মজা কাইলে বিহু নহয় মান কালে
অ কালিলে ঈদ আছে বকঈদ আছে ন
উমম
অ তোমালোকৰ বন্ধ দিছে চাগে কাইলে
কাইলৈও বন্ধ দিছে পৰহিলেও বন্ধ দিছে
কি হয় বন্ধ
নাজানো দুদিন ব অ এইঈদৰ কাৰণে দুদিন বন্ধ দিছে ছে
আহ
আৰু তাৰ পিছদিনাও মোৰ বন্ধ কাৰণ শনিবাৰে মোৰ ক্লাছ নাই
বাহ ৰাণীয়ে তিন দিন ৰাণীয়ে এক ডাওঁ
কাইলে মানে দেউতা বোলে কোনোবা লগ লগৰ এজন আহিব মুছলিম ত দেউতাই এতিয়া মামাক ফোন কে সুধিব দিছে আমাৰ ইয়াত উম এই নামাজৰ টাইম কিমান ইয়াতে থাকিব বোলে ক'ৰবাত তাকেই ফোন কৰি আছিলে মোৰটোৰ পৰা মামালে
আহ
হ হা হা সেই তো য়ে
আচ্ছা মানে ইয়াত তা নামাজ পঢ়িব তাত ৰহাতটো নাই ন চাগে এৰ কলকতাত দীঘলীৰ আছে নেকি
নাই ইয়াত আছে থানাৰ সন্মূখত সেইকাৰণে সুধিছে সেইটো মছজিদত কিমান
আহ আচ্ছা আচ্ছা বুজিলো মই এতিয়া উম উ কালিলৈ অ হয় দিয়া নহয় চাহ খালো এতিয়া
অ
চাহ খালা তুমি
মই টিউশচনত খালোঁ চাহ
তুমি চাহ খোৱা জানো
নাখাও সাধাৰণতে গাখীৰ চাহটো একেবাৰে নগাঁও লাল চাহটো কেতিয়াবা অ'।
আকৌ দিলে উল্টাই দিব বেয়া লাগে ন'।
নহয়, নহয় সেই বুলি নহয় কিন্তু কেতিয়াবা টোপনি ধৰিলে থাকিলে লাল চাহটো
অ', হয়, হয়, হয় টিউচন কৰিলে কিন্তু হেৰি হয়, মইয়ো কৰো নেকি কি টিউচন লাগি আছে।
কৰা, কৰা।
কথা ন' নিজৰো এক্স টন্স হয় আৰু এইবিলাক পৰীক্ষা বিলাক দি থাকিম যেতিয়া হয় নহয় লাগ
অ', বা ভাল হ'ব লাগে।
জানা নিজৰ এটা হাত খৰচো ওলাই থাকে।
অ', সেইটোৱে সেইটোৱেটো মেইন, সেইটো মেইন।
আমাৰ ছোৱালী মানুহৰো কিমান খৰচ থাকে ন' বা। অহ, অহ, অহ। হয় আকৌ। আৰু সদায় বেলেগক খুজিব বেয়া লাগে ন'। মানে ঘৰৰ মানুহক নোৱাৰিটো আৰু। মিসিত হোৱাৰ পিছত ন'।
সেইটোৱে লাজ লাগে।
উম, আৰু ভাল কথাটো টিউচনটো কৰিলে আ আচলতে মই কিন্তু ভাল পাওঁ মই কৰিছিলো বাৰু দুবছৰ মানৰ আগত কৰিছিলো তাৰপিছতে মাজতে দৰৱ হৈছিলে মোৰ গাটো অকণ বেয়া আছিলে। তাৰ পিছত এতিয়া আকৌ লাগি আ আছে, কৰিম বুলি ভাবিছো মই।
কৰিবা।
নিজৰো অভিজ্ঞতা বাঢ়ে উম, উম।
বাকী ঘৰৰ মানুহে কি কৰি আছে।
ঘৰৰ মানে চবে চাহ খালোঁ, খাই লৈ পেলাই মানে বহি পেলাই এনে আৰু অকমান এইখিনি সময়ত লেকচাৰ মাৰা যায় ন'। এ তাৰপিছতে সেয়া তাৰপিছত আকৌ ভাগে, ভাগে যাব, ভাত বনোৱাই ভাত বনাব। পঢ়াই পঢ়ি মানে তেনেকুৱা আৰু গৰম খুব, গৰম তামাম গৰম পৰিছে।
ইয়াত আকৌ নাই ইমান।
নাই ন। ই ৰাম ইয়াত বতাহটো নাই আছলতে আজি। কিন্তু বহুত মানে, বহুত গৰম আৰু এনেকে আজি মানে গা চা পুৰি গৈছে গৰমটোত।
আজি সেই বাঢ়ি আছে এ নাই ইয়াত বাৰু অকণ কমেই হিমিডিটিটো বাঢ়ি আছে, ইয়াত বাৰু কমেই সেফালে গৰম পৰিছে, ইয়াতো পৰিব কাইলে মানে তেন্তে যদি ত সেইপিনে, সেইটো চাইডে ইমান গৰম
অ টেম্পাৰেচাৰটোৰ কথা কৈছা
উম
সেইপিনে মানে কোন পিননে অ ইয়াত কথা কৈছা অ অ কৰিব, কৰিব অ, ইয়াত দিছে বাৰু ৰ'দ
আঁহ
চাহ অ এতিয়া টো টিউচনতে খাই আহিলা। কৰা টিউচন কেইটাা
এটা
এটাই কৰা ন,
আৰু কজ এঢ় কৈছিল কিন্তু মাব নে
অ, এতিয়া যে কৰি আছা সেইটো কোন ক্লাছৰ হায়াৰ ছেকেণ্ডৰী নে মেট্ৰিকৰ
টউচনটো টোভেন ক্লছ ক্লা চছেভে
চেভেণ্ট, অল চাবজেক্ কৰিব পৰা চাগে
অল চাবজেক্ট নামত খালি মেথছে পঢ়াই থব বাকীকেইটা এনেই অকণ চাই দিয়া হয় আৰু কিন্তু মেইন হৈছে মাত আৰু এইবাৰ মানে সি এনে এটা ৰৰুল আছিলে ইলেভেন সি মানে অলপ এভাৰেজ ষ্টুডেণ্ট আছিল আৰু ইমান ঠিক নাছিল এবাৰ সেই মেটছত ছেকেণ্ড হায়ষ্ট ফূৰ্তি, মাকৰ বহুত ফূৰ্তি বহুত আধা ল'ৰা ছোৱালী পিছ পেলাই আনিলে মানে উম মানে ল নম্ব থে থ ফট তলত নন সি মোক একজাম দি আহি কৈছে যে মিছ ত টা
ফৰ্টি নাইন কিহৰ কিমানৰ ভিতৰত
ফিফটি ভিতৰত
অ ভাল মাৰ্কছ পাইছে ন
অ বহুত মেটছত বহুত ভাল হৈ গ'লগে তোমাকে তাকে কৈ থাকে আৰু তোমাৰ সেই বাত ইমান কষ্ট কৰি তাক বহুৱাই ইমান ধুনীয়াকে মাকৰ এতিয়া চি ভয় এটাই মই কৰবালৈ গুচি গ'লগে কি হব
হ
সি প্ৰথমে একে একেবাৰে ঢিলা আছিলে মানে কিন্তু সি বহুত গালি খায় দেই বহুত গালি খায় আৰু মানে একদম কিমান এটা প্ৰতিটো চেপ্তাৰ পঢ়াই পঢ়াই এক্জাম লওঁ মই প্ৰতিটো বস্তু ক্লিয়াৰ নোহালৈকে মানে ম বেলেগত বাকী বিলাক চাবজেকট মই ভা কোন কৰো দেই বাকীবিলাক মই জানো সেইটো নিজে কৰি ল'ব পাৰিব সেইবোৰ কি পঢ়াই থাকিম এতিয়া কিন্তু মেথছটো তাক মানে একদম চেপি পঢ়োৱা যায় সি সেনেকে সি সেইটো কাৰণে সি তাৰ ভয়টোও আছে আৰু সি পাৰিছেও
উম ভাল কথা আকৌ না আৰু তোমাৰ মেথত টো ভাল এনেও পঢ়ুৱা ন
অ আৰু সেইটো মানে চ সি সেই আচল ৱেটোৱে মেইন ন সৰুখিনিক আমি চেপ এটা দিবৰ কাৰণে প্ৰথমে সিহত পঢ়োৱা মেথডটো মেইন এনেকুৱাকে বুজাব লাগিব যে সিহতে বস্তুবোৰ কেচ কৰিব পাৰি এতিয়া সেয়াই তেওঁ মানে তেওঁ মানে আৰু কাবাক কাৰোবাক কৈ কলেগে মাক তাকে হবলা এতিয়া খুৰীয়ে মোক কৈছে যে অমুকেও কৈছে তোমাক টিউচন দিয়াৰ কথা মই চো হ'ব দিয়কচোন কল বাৰু মই চাই লওঁ
তুমি এটা লাষ্টত কাম কৰিবা কি কৰিবা জানা তুমি অকল মেথচ পঢ়াম বুলি ক'বা তেতিয়া যে গ্ৰুপ কত কৰিম অ গ্ৰুপত দি চ তেতিয়া তোমাৰ প্ৰফিট হব গ্ৰু ৰত যদি তুমি কেইবাজনো পাই যোৱা মানে দুঘন ডেৰ ঘণ্টা এটামান কৰিলেই হ'ল
এ বহুত ল'ৰা ছোৱালী হ'লে ভালে বাৰু ইমান এ ল'ৰা ছোৱালী এতিয়া ইমান খিনি নাহিব আৰু ই মানে কি হয় ইয়াক ই অকনমান তাৰ সৰুতে ব্ৰেইনৰ অপাৰচন কৰা মানে আৰু লৰাটো মানে বহুত চেনচিটিভ মা মাকে মানে তাক একদম মাকে টোপটো কৰিব নিদিয়ে ন তাক মানে ওচৰতে হ'লেও তাক ঘৰলৈ আহিব দিয়ে ময়ে পঢ়াবলৈ যাব লাগে ত সেই কাৰণে মানে এনেইতো মই ঘৰলে মাতি দিলোহেঁতেন তাক কিন্তু সেই তাৰ ওচৰলৈ যাব লাগে আৰু মানে মাকে বহুত ভয় কৰে ৰাস্তা টো পাৰ হবলৈ মানে নিদিয়ে বহুত মৰম লগা পোৱালি তুমি দেখিলে ক'বা মানে বা ছোৱালীৰ নিচিনা ধক ধককে বগা গোটেইটো একদম ৰঙা পিঙা পৰি থাকে গোটেইটো প্ৰাঞ্জল
কম
কালি ৰহা কলেজৰ ছাৰে খবৰ লবলৈ ফোন কৰোতেও কৈছে ইকনমিক্স যে মোৰ ল'ৰাটোকো দিব লাগিছিলে টিউশ্যন মই অ ছাৰ কৈছে তুমি পঢ়াই দিব পৰা হলে চাওঁচোন কৈছে তাকতো এতিয়া নালাগে বুলিয়ে কৈছে কিন্তু সেই তুমি চাই দিব পাৰিলা হয় মই বোলো ছাৰ মই চাই লওঁ ৰব মোৰ টাইমৰ বহুত সি বাৰু এতিয়া ছিক্সত ত নিজে যাব পাৰিব চিক্সটো ছেভেনত যদি মই একো নকৰো তেতিয়া মই চাই দিম দিয়ক বুলি কলো
অঃ
এতিয়া আকৌ কয় গৈ গৈ মই পঢ়াই থাকিমগৈ সৌ চাৰৰ ঘৰ তাত
এ তুমি বুলি আহিবলৈ দিবা ইয়াতে
এ সৰু পোৱালি নানিব কিবা কিবি কৰি থাকে মাক বিলাকে মোক আৰু যাবলে দিব ই মই নোৱাৰো দেই যাব
তেখেতৰ ঘৰ ক'তনো?
তেখেতৰ ঘৰ সেই পিনে ৰহা কলেজৰ ৰা ৰাস্তাত দি সোমাই যাব লাগে ৰহা কলেজৰ ওচৰ কাষৰ ৰাস্তা দি
উম দিগদাৰ
সেইবিলাকে আৰু
ব্যস্ত হৈ আছা ভালো লাগে ন তেনেকৈ ব্যস্ত হৈ থাকিলে
অঁ আজিকালি সময়ে নাই নিজৰ পঢ়াখিনি গুচিয়ে গৈছেগে মোৰ
নহয় দিয়া এক্সপিৰিয়েঞ্চ এটা হৈ থাকে ন
সেইটো হয়
কেতিয়াবা সৰু অঁ কেতিয়াবা সৰু হেৰি বিলাকো আছে আহি যায় ন তুমি এতিয়া প্ৰেক্টিচ কৰি আছা কাৰণে পাৰিবা
এক এডিয়াৰী চেডিয়াৰীতটো এইখিনি মেথচে আহে
অ সেইখিনি আহে আৰু তুমি প্ৰেক্টিচ কৰি থকা কাৰণ তোমাৰ কাৰণ ভাল হৈছে অ আৰু কিয় কম্পিটিিভ এক্জাম আৰু বেলেগ বহুতো যেনে এ পি এছ চি টাইপৰ পৰীক্ষা বিাকৰ এ পি এছ চি পাতা এ তাতোতো তোমাৰ ছেভেন এইটৰ পৰা বেছি আহে
সেই চেভেনাইটে বেছি আহ নাইন েনন আহ
অ টনটো নাহে তে আৰু যেতিয়া আপাৰ লেভেললৈ োৱা যে তলৰ কথা খিনি পাহৰা যায় কিন্তু টিউশচনতটো সেইটো কাৰণে ঘৰিব লাগে গৰ পালা কৰ নাল দেছোন কটো ময়ও সেইকাৰণে কৰিম বুলিয়ে ভাবিছো
কৰিব বা
এজ থাকালকে মানে বয়স থাকালৈকে পৰীক্ষা বিিলাক দি থাকে কচোন কিনো হয় ন মাহঁতে কি কৰিছে এতিয়া
মায়ে ভাত বনাইছে
ভাতটো সোনকালে বনাই ন তোমালোকৰ
আহ দেউতা সোনকাল আজি মানে দিনত সেইহে খালো খিঁচি খালো তাকো খুৱাই নহল ভালকে সেইিকণেতিয়া বনাই দিছ
আহ কি বনাইছে আজি
কি বনাইছে মানে দেউতাই আহোঁতে কি আনো মাছ অকন লৈ আহিলে কিন্তু দেউত টাই মাছ নাখায় খাব নোৱাৰে আকৌ দ উম এৰ গা বেয়া যে ঔষধ খাই আছে মাছ মাংস কণী খাব দিয়া নে
ভ
অ তোতে তোললে আকৌ ভাত যি দালি এনেকে পিটিকা বনাইছে
অ
সেই ন
উম উম
সেই তিনটা বস্তু নহল মানে মাছটোতো কম চে কম খাবলৈ দিব লাগে মোৰ মতে ইমান দুৰ্বল হৈ যাব
কি থাকিব?
মাছতো পাই পাৰিব লাগে। কিন্তু এতিয়া
বাও মানা কৰিছে, তেতিয়া নাই। এইটোৰ অলপ
দিয়া হব।
অ, দিয়া বাৰু দিয়া, দিয়া অ যোৱা, যোৱা পঢ়া বাৰু দেই। উ।